হেল্ল' অ কি কৰি আছা?
অ মই অলপ এক্সাৰচাইজ কৰি আছিলো।
অ এক্সাৰচাইজ কৰি আছা নেকি আজি কৰ'বাত ফুৰিব যা যোৱা বুলি ভাবি আছে নেকি
অ ফুৰিব যাম চাগে মই আজি।
অঁ ক'ত যাবা আজি? হেল্ল'।
উজান বজাৰ নতুন পাৰ্ক।
অ, অ উজান বজাৰ। অ, অ হয়, সেইটোতো এতিয়া তোমাৰ চাগে টিকট ল ল'ব চাগে টিকেটৰ পইচা ল'ব আগতে নতুন নতুন খুলোঁতে লোৱা নাছিলে মই গৈছিলোঁ দে- তেতিয়া, তেতিয়া গৈছিলা নে তুমি?
অ তেতিয়া কৈছিলো মই।
অ তেতিয়া তোমাৰ টিকেটৰ পইচা লোৱা নাছিল তেতিয়া ফ্ৰী আছিল এতিয়া মানে অলপ পইচা লোৱা হৈছে আৰু কে‌ কিমান বা লব ত্ৰিশ টকা মান ল'ব চাগে সেইটোত-
হয়।
উম আৰু কিছুমানে তোমাৰ ৰাতিপুৱাও যায় যে ৰাণিং কৰিব-
অঁ অঁ
উম হয়। সেইটো সেনতে নলয় তোমাৰ আঠটাৰ নে সাতটাৰ পিছত নলয় আৰু।
অ আঠটা সাতটাৰ পিছত-
অঁ, তোমাৰ ৰাতিপুৱা গ'লেই নলয় ৰাতিপুৱা এনেই ৰানিঙত যে যোনে যোনে যায় সিহঁতৰ নলয়।
হয় হয়।
এনেই যাব পাৰি আৰু সিহঁতে।
অ, এনেই তুমি যোৱা নাই ৰাণিং কৰা ৰাতিপুৱা মৰ্ণিং টাইমত?
ৰাণিং কৰিব যাও, কেতিয়াবা কেতিয়াবা যাওঁ আৰু তুমি যোৱা?
অ, অ মই যাওঁ সদায় যাওঁ।
অ, সদায় যোৱা নেকি কত যোৱা তুমি ৰানিং কৰিব?
মই তোমাৰ খানাপাৰাত যাওঁ।
খানা পৰা যোৱা নেকি অ হয় নেকি আৰু তুমি তোমাৰ যে মাজতে এবাৰ হৈছিলে এই সৰু সজাই ৰানিংৰ এটা মানে মাৰে হৈছিলে সেইটোত পাৰ্টিচিপেট কৰিছিলা?
নাই কৰা মই এই ৰাণিং পাৰ্টিচিপেট আজিলৈকে কৰা নাই কৰিম বুলি ভাবি আছো আৰু।
অ, অ সেইটো কৰিব পাৰিলে হয়, মই কৰিছিলো তাতে পাৰটিচিপেট, বহুত ভাল লাগে চবে মানুহে ৰানিং কৰে ৰাং কৰিব লাগে- পাঁচ কিলোমিটাৰ নহলে তোমাৰ দহ কিলোমিটাৰ নহ'লে পঁচিছ কিলোমিটাৰ ৰানিং কৰিব লাগে বহুত ভাল লাগে।
হয় হয় হয় কি প্ৰাইজ চাইজ পাইছিলে নে?
প্ৰাইজটো নাপায় সেইটো তোমাৰ মেডেল দিয়ে এটা আৰু তোমাৰ সেই কি কয় চাৰ্টিফিকেট পোৱা যায়।
অ' ।
আৰু দিয়ে তাৰে পৰা তোমাৰ। এনেকুৱা প্ৰাইচটো যোনে আৰু তোমাৰ টুৱেণ্টি ফাইভ কিলোমিটাৰ পাৰ কৰে সিহঁতে আৰু পায় প্ৰাইজটো পইচা পায়।
অ' কিমানকে?
অ, পইচাটো কিমান আছিল বা তুমাৰ এনে বিশ হাজাৰ মান আছিল চাগে ফাৰ্ষ্ট প্রাইজ বিশ হাজাৰ অ, আৰু তোমাৰ ছেকেণ্ড প্ৰাইজ পোন্ধৰ হাজাৰ আৰু থাৰ্ড প্ৰাইজটো আছিল দহ হাজাৰ।
সনেকুৱা কৰি আছিল ভালে আছিল দিয়া কৰ মানে য অ' টুয়েণ্টি ফাইভ কিলোমিটাৰ।
অ, কৰ পৰা কৰ লেগি?
তোমাৰ এই মানে লখৰাৰ পৰাই হৈছিলে এ লখৰাৰ পৰা মানে সৰু সৰুসজাইৰ পৰা সৰু সজাইৰ পৰা তোমাৰ সেই ইমান যে হাইওয়ে যে আছে ৰাস্তা ফালে সেইটো মানে ৰাস্তাৰ পৰা গোটেইটো ৰাস্তা হৈছিলে আৰু তোমাৰ। যেনেকুৱা আ তোমাৰ বশিষ্ঠলৈকে হৈছিল চাগে তোমাৰ। সেইটো ন নহয় আৰু দূৰলৈকে হৈছিলে পঁচিশ কিলোমিটাৰতো আৰু বেছি দূৰ ন? তোমাৰ যেনেকুৱা তোমাৰ সেই তোমাৰ সৰু হয় হেলো সৰু অ' সৰুসজাইৰ পৰা তোমাৰ অ' আৰু বহুত দূৰলৈকে হৈছিল আৰু পঁচিশ কিলোমিটাৰ। উম, এনেই তুমি কিমান কিলোমিটাৰ ৰাণিং কৰা?
মই তোমাৰ মৰ্ণিং টাইমত এ ফাইভ তু চিক্স কিলমিটাৰ এনেকে দাউৰো।
অ' ফাইভ টু ছিক্স কিলোমিটাৰে দাৱৰা ন অ' হয় ঠিকে আছে। এনেকুৱা মানে সদায় ৰানিং কৰি থাকিলে অভ্যাস হৈ যায় যে।
হয়-হয়।
উম, এনেকুৱা কৰিব পাৰি আৰু-আৰু কেতিয়াবা ভৰি মই-মই সেনেকুৱা মই মানে পাঁচ কিলোমিটাৰ কেতিয়াবা ৰানিং কৰো। কেতিয়াবা নোৱাৰিলে আৰু তিনি কিলোমিটাৰ দুই কিলোমিটাৰ সেনেকুৱাই ৰানিং কৰো।
হয়-হয়-হয় অ' ৰাতিপুৱা মর্নিং টাইমত কিমান তাত যোৱা তুমি?
অ, মই মৰ্ণিঙত এ পাঁচটা ছয়টা মানত যাওঁ, তুমি?
অ, পাঁচটা ছয়টা মানত মই চাৰিটাতে যাওঁ।
চাৰিটাতে যোৱা অ'-অ' আৰু এই গধূলি যোৱা নে?
গধূলি মই নাযাওঁ গধূলি মই জিমত যাওঁ।
গধূলি জিমত যোৱা অ' হয় নেকি। মইয়ো তোমাৰ গধূলি যাওঁ কেতিয়াবা ৰানিঙত এনেই খোজ কৰিবও যাওঁ কেতিয়াবা ৰানিঙৰ টাইম অ' এই গধূলিৰ টাইমত। তেতিয়া যাওঁ ভাল লাগে সেই গধূলি টাইমত আৰু ভাল লাগে।
গধূলি টাইমত এ গাড়ী ঘিটা বহুত যাই থাকে না ৰাস্তাদি সেই কাৰণে নাযাওঁ মই।
অ', অ' হয়-হয় ৰাস্তা বিলাকৰ মানে গাড়ী যায় কিন্তু মই তোমাৰ এটা জেগাতে যাওঁ এটা ফিল্ড আছে সেই সেফালে যাই কিনে ৰানিং কৰো মানে তাতে ফিলদতটো নাহে গাড়ী। সেইকাৰণে সেইফালে যাওঁ আৰু সেইফালে ৰাণিং কৰো। ভাল লাগে আৰু তুমি এই জিমত যোৱা কেইটাত যোৱা গধূলি?
মই সাতটা মানত যাওঁ।
সাতটা মানত জোৱা নেকি অ' আচছা আৰু তাৰ পৰা কেই ঘণ্টা কৰা?
মই এক ঘন্টাই কৰো সাতটাৰ পৰা আঠটালৈকে কৰো।
অ' হয় নেকি তোমাৰ এনে জিমত কিমান লৈ পইচা?
জিমত তোমাৰ টুৱেণ্টি ফাইভ হাণ্ড্ৰেড দে তিনিমাহ ফ্ৰী।
অ টুৱেনটি ফাইভ হানড্ৰেড দি দিলে ন তিনিমাহ ফ্ৰী হয় নেকি অহ। হয় আচ্ছা এডমিশন হয় ন তোমাৰ? এডমিশন চিষ্টেম হয় ন তোমাৰ মান্থলি দিব লাগিব?
অ এইটো এডমিশন চিষ্টেম।
অ এডমিশন একেবাৰে কৰি কৰিব লাগিব আৰু মানে।
হয় হয়।
অ হয় নিকি? বহুতে যায়নে?
অ বহুতে যায়।
অ তোমাৰ মানে এনে জিম কৰোতে মানে এনে তোমাৰ ট্ৰেইনাৰে আছে চাগে জিমৰ?
অ জিমত ট্ৰেনাৰ থাকেই অ।
অ শিকাই থাকে ন ট্ৰেইনাৰে? উম হয় এনেকুৱা ভাল হয় কিন্তু ঘৰত কৰা নে আহি আকৌ?
ঘৰত এনেই এক্সেৰচাইজ কৰো মই।
অ এনে এক্সেচাইজ কি কি
অ। তোমাৰে পোচাপ মাৰো, পলাপ কৰো তাৰপিছত অলপ লং জাম্প, হাই জাম্প এইকেইটা কৰো আৰু স্প্ৰিং খেলো।
অ অ।
অ।
মই আগতে বহুত স্প্ৰিং খেলিছিলো সৰু থা সৰু থাকোতে, বহুত খেলিছিলো উম। তাৰ পিছত মানে কি হয় যে স্প্ৰিং মানে বেছি খেলিলে তোমাৰ এনে পাক্ষীণ হোৱা যায় ন।
হয়।
অঁ সেই সেইকাৰণে আৰু এৰি দিলোঁ বাদ দিলোঁ আৰু আগতে বহুত খেলিছিলোঁ, ভাল লাগে আৰু স্প্ৰিং খেলি। উম তুমি কি কেনেকুৱা - কেনেকুৱা ধৰণৰ বনোৱা মানে স্প্ৰিংটো তোমাৰ এনেকে চিধাকে আৰু এটা ক্ৰচ থাকে সেনেকুৱা জানানে?
ত জানো, চিধাও জানো।
অ জানা ন, সী কচটো ভাল লাগে মোক।
হয় হয়।
মই আগতে কৰি কৰি কৰিছিলো ন যেতিয়া মই ক্ৰছো বহুত কৰিছিলো মানে ক্ৰচ বেছি ভাল পাইছিলো। ভাল লাগে এনেকৈ কষ্টও কৰি। আৰু স্প্ৰিংটো এনেই খেলাই যায় ন, খেলা বস্তুয়ে হয় বহুতে কেলে, অঁ তুমি মানে এ ইচ স্পিঙৰ সেই কিনি আনিছেনে ঘৰতে ৰছী দি ৰছীডাল দি কৰা?
অ ঘৰতে ৰছীডাল দি কৰো। আছিল এটা কিনি আনিছিলো সেইটো ছিঙি গৈছে।
অ ছিঙি গৈছে নেকি?
অ।
উম হয় ঘৰত ঘৰ ম মোৰো এটা আছিল আগতে সেইটো সেইটো দি কৰিছিলো তেতিয়া। তেতিয়া সময়তো বহুত খেলিছিলো আগতে, তুমি খেলিছিলা নে আগতে সৰু থাকোতে?
আগতেই খেলিছিলো এতিয়া কিন্তু।
অ এতিয়া ন নকৰা নেকি স্প্ৰিং?
হা?
নেখেলা এতিয়া নকৰা নেকি স্প্ৰিঙত? অ। এতিয়া এনেই আৰু এক্সাৰচাইজত কৰা চাগে?
অ কৰো।
অ অ। এনেই মানে তোমাৰ এক্সাৰচাইজ কৰিলে কি কি হয় এনে ক'ব পাৰিবা নে এ তোমাৰ কি তোমাৰ মতে আৰু তোমাৰ কি কি চেঞ্জেছ আহিছে?
অ ফেট লছ হয় তাৰপিছত তোমাৰ মাচল কেইটা অলপ হাৰ্ড হয়।
উম হয় সেইটোতো হয় উম।
হয় হয় আৰু ভৰিৰ লেগকেইটা অলপ ষ্ট্ৰং হয়।
অ হয় নেকি? তোমাৰ এই জিম কৰিলে মানে কি কি হয় জিম কৰিলেটো শকত হয় নে তোমাৰ এনেই ফিট হয়?
অ ফিট হয় শকতো হয়।
অ কিছুমানে ক্ষীণ হবলৈও কৰে ন জিম?
অ অ অ শকত মানুহকেইটা ক্ষিন হবৰ কাৰণে অ।
অ মানে শকতৰ পৰা ক্ষিনো হব পাৰি ন?
হয় হয়
অ গমেই পোৱা নাছিলোঁ, সেইটোতো মানে ক্ষীণ মানে ক্ষীণো হ'ব পাৰি বুলি। আৰু তোমাৰ শকত হবলৈও কৰিব পাৰি ন?
হয়।
উম শকত হ'বলৈ কৰিব পাৰিনে জিম?
শকত হবলৈ অ কৰিব পাৰি।
উ হ হ হয় নেকি? সেইটো কৰিবলৈ মানে কি কি কৰিব লাগে সেই শকত হোৱাৰ কাৰণে সেইটো?
এইটোয়ে তোমাৰ আৰু প্ৰটিন চটিন খাবা লাগে। মাচল চাচল ফুলব কাৰণে অ
অ মাচল যেতিয়া ফুলি যায় ন কিবা এইটো প্ৰটিন খালে কি কিবা এনেই মানে বডিটো ফুলি যায় নে এইটো মানে হয় আৰু এনে একচোৱেলি এইটো হৈ যায়নে নাই এনেই অলপ দিনৰ কাৰণে ফুলে।
নহয় নেচাৰেলি হয় আৰু।
অ এইটো হৈ যায় মানে কৰা
অ এইটোত তোমাক এইটো জিম' কৰি থাকব লাগে।
অ অ সেইটো কৰি থাকিলে হৈ যায় আৰু।
হয় হয়।
উম নহলে এনে খালে প্ৰ টিন তেতিয়া ফুলি এনেই আৰু জিম চিম নকৰো মানে মই এনে যেনেকা মই এনে জিম ন কৰি কিনে এনেই আৰু প্ৰটিন খালোঁ হেই তেতিয়া কি হয়?
তেতিয়া চোৱা নাই মই গম নাপাওঁ।
অ হয় নেকি সেইটোহে। তেতিয়া এনেই আৰু তোমাৰ চাগে এনেই ফুলি যায় চাগে বডিটো সেইটো প্ৰটিনটো খালে ন?
অ,
অ এনে তোমাৰ প্ৰটিনৰ কি কিমান লয়।
প্ৰটিনৰ তোমাৰ কম প্ৰাইজ পোৱা যায় তোমাৰ দুশত।
অ তুমি অনলাইনত অনলাইনৰ পৰা লোৱা নে এনে বজাৰৰ পৰা লোৱা?
অনলাইনৰ পৰা লও মই ফাইভ হানড্ৰেদটো লওঁ।
ফাইভ হাণ্ড্ৰেড টো লোৱা। অ হয় নিকি? সেইটো মানে কি গাখীৰৰ লগত খাব লাগে।
গাখীৰ নহয় অলপ গৰম পানী দিও খাবা পাৰা তুমি।
অ গ গৰম পানী দিও খাব পাৰি নেকি?
অ, অ,
অ সেনেকুৱা মানে গাখীৰ দি খালে ভালকে ইফেক্ট কৰে চাগে।
হয়, হয়, হেল্ল',
হা অ গৰম পানী দি খালে মানে ইমান এইটো নহয় চাগে।
অ মইতো গৰম পানী দিয়ে খাওঁ বেছি ভাগ।
অ গৰম পানী দি খোৱা নি?
অ।
উ আচ্ছা অ গাখীৰত নো নোখোৱা মানে গাখীৰত দি কিনে?
গাখীৰত কেতিয়াবা কেতিয়াবা খাও।
অ হয় নেকি? আচ্ছা সেনেকুৱা মানে অ মই গমেই পোৱা নাছ সেনেকুৱাও খাব পাৰি বুলি গৰম পানীত। উ দিয়া ঠিক আছে দিয়া হা ৰাখো।
অ, অ।